অ, কোৱা।
হেল্লো,
অ ভালেই।
কি কৰি আছা?
এয়া স্কুল যাবলৈ ওলাই আছো আও
অ।
ভাত পানী খালে নে?
ভাত পানী খাই উঠিছো ভাত পানী খায়েই বোলো ফোন এটা কৰো।
কিহে খালে বা?
ভাত এই মাছ আছিলে তাপা আমাৰ খৰিচা অলপ এনেকে জোল বনাই যে
অ
সেইটো আছিলে,
অ। আমাৰ খোৱা হোৱাই নাই।
অ এ ভাত পানী খাই নোযোৱা নেকি স্কুললৈ?
খাই যাম, মায়ে বনাই আছে।
ওম। এ অ কথা পাতি আছোঁ। হেল্ল',
উম কোৱা।
বাকী ঘৰত চবৰে ভালেই আৰু
ভালে।
উম ঠিকে আছো আও।
উম।
বেয়া বহুত গৰম দিছে দেই।
উম কাৰেণ্টটো নাই নহয়।
কাৰেণ্টটো নাই মানে পানী বাঢ়িছে যে।
উম।
নেপতো এই অৰুণাচলত ডেম ভাগিলে।
উম জানো সেইটো বাও।
উম। ততে উম। ভালে আৰু আমাৰো নেপকে পানী আহছে ইয়াত পালেহি প্ৰব্লেমে হ'ব পানী।
এবাৰ এনেকুৱা নহয় বাও।
আমাৰ ইয়াত হয় আমাৰ মানে নদী আছে যে।
বাকী কোৱা।
বাকী পঢ়া শুনা ঠিকে চলি আছে।
আছে আও পহিব লাগিব আও অলপ বেছিকে ইমানো ভাল নাই হোৱা। মানে ইমানো পঢ়া নাই।
পঢ়িব লাগে ফাইনেল দিবা নহয় এবা।
উম পঢ়িব লাগিব।
ভাত পানী কিহে বনাইছে।
ভাত পানীৰ মাছ আছে।
অ। মাছ কিনা নে নে ধৰা।
এই পাপাই জো কাটিব যায় নে কি ক। ৰাতি যায় যে মাছ ধৰিব।
বাকি কোৱা।
অহ বাকী ভাইটিয়ে কি কৰিছে?
ভাইটি একজাম আছে ৰাতিপুৱাই গ'ল।
অ একজাম যটি আছে।
সিতৰ পঁচিশ তাৰিখ পৰা কালিৰ পৰা হৈছে নেকি কালি পঁচিশ তাৰিখ আছিলে ন।
অ বাকী এতিয়া চৰকাৰৰ আচনি চাচনি পাইচা নাই?
অ আচনি চাচনি নাই পোৱা।
অ দিয়া নাই নেকি এতিয়ালৈকে।
এতিয়ালেকে নাই দিয়া।
দে কিমান তাৰিখে মানে দিব বা।
গষ্ট নহয় কিমান গৰম বন্ধ পাছতে দিব চাগে।
অ।
চাগে।
হয় হয় কিবা লৰাবিলাকক হেনো বাবু আচনি দিছে নহয়।
কলেজত পঢ়াাবিলাককহে ফাৰ্ষয়ে ছেকেণ্ড ইয়ে নিদিয়ে কলেজ বা লাই নত পহিলে।
উম।
তুমি পাইছা নাই?
পোৱাই নাই মানে দিবহে দিবহে।
হা
কি পাইচা নাই? দিবহে।
অনলাইনলেতো দেৰি আছে চাগে অলপ নে কৰিলেই?
নাই কৰা এতিয়ালৈকে অনলাইন নাই কৰা অনলাইন তেনেকে ইমান হেৰি কে নকয় এইটো কলেজত
জানো সেইটো বাৰু
পাছবুক চাচবুক লৈ থৈছে।
তাকৌ এটেনডেঞ্চ সম্পূৰ্ণ থাকিব লাগিব বোলে নহলে নাপায়।
অ
দাদাই কলেজত লগাইছিলে নহয় পগ দিগমত নাযায়। এৰি দিলে আকৌ আকৌ লগালে আকৌ এৰি দিলে আকৌ এবাৰ লগাইছিলে এবাৰ এৰি দিলে।
কৰিবলৈ হাক দিছিলো নাই জেগাৰ নাম মেনচন কৰিবলৈ
কেলে কলেজৰ কথাহে কৈছো।
হলেও যিয়ে নহওক ভাগ দিলা বিলাক মেনচন নকৰিবি আকৌ।
অ হয় নেকি নকৰো।
বাল গোটেই হেৰিটোয়ে বেয়া কৰি পেলালি।
কি বেয়া কৰিলো?